অ শুনিছা নে
শুনিছো মই আপুনি
শুনিছো অ
কি কৰিছে
এ বহি আছো আলহী আহিছিলে
উম
নাপা এইয়া আলহী গ'ল বাৰু মই অকলেহে বহি আছোঁ
অঁ আ মইও সেই ছোৱালী লগৰ ছোৱালী এজনী আহিছে সেই স্কুলত কিবা কিবি লিখিব দিছিলে যে
আ
তাই মানে হেৰি বন্ধ দিয়া দিনাখন স্কুল নগ'লে তাৰপৰা কি দিলে কি নিদিলে গম নাপালে ইয়াৰ বাপেকে আহি থৈ গল। গধূলি আহিপেলাই সেই লিখি মেলি এতিয়া হৈ গৈছেহে তাৰ পৰা মই বোলো পইচা এটাকে দিলোঁ বোলো যা কিবা এটা হে গ ডিজিটোি দোকানতে
অ ওচৰতে দোকান নে কি?
আছে ওচৰতেৰ দোকান এখন কিবা আকৌ বাপেকে আহি প এতিয়া আকৌ লৈ গৈছেহি।
অ তাকে হ
ভাত পানী খালে অ ওচৰ মানে অকণমান দূৰ বাৰু
অ খালো আজি খোৱা দেৰি হেই ভাত হ'ল আলহী এজন ওলালেহি কথা পাতি আছে। সেইকাৰণে সে খোৱা দেৰি হ'ল
অ আহ অ
উ খালিহ তহঁতে নাখায় নহয় দুপাৰ দুপৰীয়া ভাত
দুপৰীয়া ভাত নাখাও অ ৰাতিপুৱা খালোঁ।
অ মই আজি ৰাতিপুৱা খুৱা হলেই। অ ৰাতিপুৱা খোৱা দেৰি চাৰে দহ ছামান বাজিলত কথা পাই আহি
অ উম
দুপৰীয়া এতিয়া আলহী ওলালেহি সেই আলহী ক থৈ ভাত কেনেকে খাবি চাটা দিলো কথা পাতি আছে।
অ
বৰসবাহলে নিমন্ত্ৰণ কৰা আলহী
অ এতিয়া বৰসবাহৰ ছিজনহে আৰু
উম হৈছেগে আৰু এডাই
হব হৈছে আহাৰৰ মাহতোৱে লাষ্ট আৰু
লাচট আৰু
তাৰপা নাথাকে আৰু বৰ সবাহ হয় মিঠৈত সদাহে ভাল লাগে খাই ৰ'দত শুকুৱাই থৈ পিছদিনা লাল চাহৰ সতে
ভাল লাগে অ তহঁতৰ তহঁতৰ একেদিনাই আছিলে নি?
আমাৰ একেদিনাই আছিলে তাতো ইয়াতো একেদিনাই হল সেইটো কাৰণে সেই তলে যাব নহল নহলে মই আকৌ ভাবি আছিলো তালৈ যাম বুলি বহুত দিন যোৱাও নাই যে, মানে বৰসবাহত নোযোৱা কেইবাবছৰো হ'ল ত মইবোলো এবাৰ যাম সি যাম বুলি ভাবিলো আকৌ সেয়া হল দুইটা সেহঁতে একেটা সেহতে পৰিলে
উম
আকৌ ইয়াতে তলে কেনেকে যায়
অ দিগদাৰ হয় নহয়
দে অ বাদে দে আবুলো নাযাওঁ।
মই চাই ন পুঠি নাহিলে বুলি কলে তেতিয়া মানে সুধিছো গোতে এই তাতো কবাত
অও
মায়ে কৈছে তাতো হবা নহবা আহেই যে
অঁ অঁ
সেইটো কথা মোৰো সেই নাহিলে যে পিছে তাতো সবা একেলগতে।
তাকে এনেও ঘৰত আশা কৰি আছিলে যাম বুলি
উ
সেয়া হ'ল।
উম, ভাওনা পাতিছিলে নে নাই?
ভাওনা পাতিছিলে অ' আমাৰ দাদাও লৈছিলে ভাও।
অ'।
সীতাহৰণ বালি বথখন পাতিছিলে। বেয়া হোৱা নাই এইবাৰ বাৰু ভালেই হৈছে ভালেই হৈছিলে অ'।
অ', লাইনলৈ আহিছে আৰু।
লাইনলৈ আহিছে অ' এইবাৰ ভালেই হৈছিলে। হেৰি অ', তাৰপা এইটো কি এটা বজালৈ ভাওনাত ভাঙি আজৰি দহটা বজাত আৰম্ভ কৰিছে।
অ', নাট ছুটি চাগে?
চুটি নহয় সীতাহৰণ বালি বথখনহে সেইখনো দীঘলে নাটক। আমাৰ এয়া তেওঁ কাটি কাটি পেলাই ব হেৰি কৰিছে আৰু ইমান ধৰি লওঁক হেৰি কৰি দেখুৱাই থকা নাই আৰু। আৰু আজিকালি মানুহে ইমান ভাওনা চাওনা ধৰি লওঁক উম টোপনি
নাচায় উম বাৰটাৰ পিছত মানুহ নাথাকে আৰু।
অ', সেইটো কাৰণে সেই চুটিকে আজুৰি কৰি থৈ দিছে আৰু।
উম। চবতে বাৰটালৈ কিমান মই ইয়াত আমি ইয়াত গৈছিলো হয় বাৰটাত গুচিয়ে আহিলো। ল'ৰা মায়ে নগ'লে জয়পুৰৰ মা আছিলে। মায়ে ল'ৰাই নগ'লে যেনিবা মইয়ে এজনে গ'লো। বাৰটালে আহিলোই আৰু।
উম।
আমিও আহিলোয়ে টোপনি ক্ষতি কৰিবই নোৱাৰি দেখোন।
নোৱাৰি পিছদিনা কেলেং মেলেং লাগে। আকৌ হেৰি অ', দিনতো হৌ নামঘৰলৈ যোৱা গোটেই দিনটো বহি থকা।
অ', তহঁতৰ নামঘৰত ভাত খোৱাই নে তহঁতৰো?
আমাৰ ভাত খোৱাই কিন্তু তাৰ নিচিনা নহয় ইয়াত বইল ভাতহে খুৱাই আকল।
অ', অ'।
জিকা হেৰি এইটো কি উম আলু তাৰপা ভাত কেৰেলা। মগু দালি বইল।
বইল অ' আহ অ'।
আন কিবাত কে এইবাৰ বাৰু ভাল হৈছিলে দেই বইল বইল ভাতকেইটা খাবলৈ মানে।
অ', অ'।
আৰু ইমান এবাৰ মানুহ কম বাৰু ইমান আমাৰ খেলটোৱে বহুত ডাঙৰ নহয় মানুহ বহুত।
অ'।
এশ কিমান ঘৰ মানুহ মানে আৰু ইমান খোপালে মানে নোৱাৰেও বনাব। এইবাৰ হেৰি হ'ল মানে ত হেৰি একেটা দিনতে কেইবে জেগাতো বৰসবাহ হ'ল। সেইকাৰণে হেৰি আতৰৰ ভকতবোৰ আহিব নোৱাৰিলে।
নোৱাৰিলে গাঁৱতে আৰু বেছি ভাগ।
অ', গাঁৱতে হ'ল সেইবাবে কম আৰু।
উম, তাকে। তহঁতৰ সই দাদাহঁতৰ বৌহঁত আহে নে? ঢুকালে যে দাদা।
অ, আহে কেতিয়াবা কেতিয়াবা মানে কেতিয়াই আহিছিলে। এই দো'লত শৰাই দিছিলে। শৰাই দিওতে আহিছিলে তাপা এতিয়া আকৌ সেই ডাঙৰটো ল'ৰা মেট্ৰিক দিব নহয় এইবা।
অ।
সেইকাৰণে সেই অহা নাই।
অ, এ মই বোলো সবাহ-চবাহ হলে মাতিলে আহে নে কি?
নাই সবা-চবা হ'লে তেনেকে আহি নাপায়।
অহ।
সিহঁতও হেই তাক খেল ল'লে যে বেলেগকে।
অ, সিহঁতও মাক ঘৰততো লোৱা নাই?
না।
মাক ঘৰত লোৱা আছিলে জানো?
অহ অ সেইজনী কথা কৈছে এই ধু কোৱা দাদাতো কথা কৈছে, অ সি সিহঁতৰ ঘতে নাই নাই নাই সিহঁতৰ সতে কোনো হেৰি নাই।
অ, তহঁতৰ সতে হেৰি নাই আও।
নাই একো একো সংযোগেই নাই।
অ ঢুকুৱা পা।
ঢুকুৱা ঢুকুৱা পাই নাই অ' তা আগৰ পৰাই নাছিলে বাৰু।
অ অ এয়া সিহঁত বহি থকা সেইকণ মাটি বেচিলে নে কি?
ইয়াত বাইতে যে বহিছিলে।
অ।
নাই নাই সেইখন বাৰী এতিয়া আমাৰ লগতে হেৰি হৈ আছে।
অ, মানুহ তেতিয়া পা ঘৰলে ইয়ালে অহাই নাই।
তা আগৰ পায় নাই আমাৰ এই মা যে ঢুকাইছিলে
অ।
মা ঢুকুৱা অলপ দিন আগতে দেখোন সিহঁতি ইয়াৰ পৰা গৈছিলেগে।
অ উম।
তাৰ তাৰপিছত মা ঢুকাওতেই সেই তেতিয়া সেই বাৰ দিননে তেৰদিন আহি পেলাই আছিলেহি।
উম।
তাৰ পিছত নাই, নাই, নাই, নাই, নায়েই আও।
নায়েই, বস্তু বাহনিবোৰ লৈ গ'ল?
অ বস্তু বাহানী বোৰ এই দাদা ঢুকোৱা পিছতহে নিছেহি দেই দেৰিকে। তাৰপা ঘৰতো আমাৰ ইহতি ভাঙি পে লালে এ উম, তেনেকে বাৰীত হেৰিতলিয়া ঘৰ থাকিলে বেয়া নহয়।
অ, এই পিছফালৰ মানুহখিনিও কৈ থাকে কৈছে ওলাই সোমাই এই বন্ধৰ ঘৰতো দেখিবলৈও বেয়া লাগে। তহঁতি ঘৰতো হেৰি কৰি নেপেলাঅ কেলে তাৰপিছত সেইটো কাৰণে ঘৰটো ভাঙি পেলালে।
উম। উম।
তাপা নাই, তেতিয়াৰ পৰা এতিয়া সংযোগ নাই, এই মামাহঁতৰ ছোৱালীজনী বিয়া হওঁতে এই বিয়াত আহিছিলে, তেতিয়াহে দেখিছো, মানে কিন্তু মাতবোল কৰা নাই।
অ', তহঁতক মাতবোল নকৰে?
নাই আমাকো কৰা নাই, আমিও কৰা নাই।
অ', অ।
ইহঁতেই ল'ৰা ছোৱালীবোৰে গৈ পেলাই, অ', ল'ৰাটো ডাঙৰ। হ'ল এতিয়া ছিক্স মানত পালেগে, ইয়াৰ পৰা যাওঁতে হেৰি প্ৰথম প্ৰথম শ্ৰেণীওঁ নহয় হ'বলা।
অ', অ, এই ল'ৰা এটা ছোৱালী এজনী নহয় জানো।
অ', ছোৱালীজনীয়ে হেৰি, ছোৱালীজনী এইবাৰ হায়াৰ ছেকেণ্ডৰী ছেকেণ্ড ইয়েৰ।
অ', ছোৱালীজনী ডাঙৰ।
ডাঙৰ হ'ল ছোৱালী, চেকেণ্ড ইয়েৰ পালেগে।
ছোৱালীজনী ইয়াতেই তোলনি হ'ল নে তাততো হৈছেগে?
তাত তাত, আমিবোৰ গৈছো নহয়, তোলনী বিয়া খাবলৈ।
অ', উম।
তাৰপিছত এই দাদা এনেকুৱা হোৱাৰ পৰাহে খেলি মেলি হ'ল।
উম উম, তাকেহে। ইহঁতৰ ল'ৰা নাই হয়নে মাকৰ ঘৰত।
মাকৰ ঘৰৰ ল'ৰা নাই, সেইটো কাৰণেহে।
অ', অ' সেইটো কাৰণেহে তেনেকা তাকেহে সেইকাৰণে তেনেকুৱা হ'ল আকৌ। অ', লৰা এটা থকা হেতেন এনেকে হেৰি হ'বলে নাপায়।
নোৱাৰে নাপায়।
উম, ইহঁতৰ মাক বাপেক আছে নেকি?
আছে মাক বাপেক।
অহ। ছোৱালী মানে অকল তায়েই আছিলে নে?
তায়েই আছিলে অহ।
অ', সেইটো কথা আকৌ।
বাকি নাজানো আৰু আজি অত' বছৰ হ'ল।
অহ, অহ, তাকেহে।
সিহঁতেহে বিচাৰিব লাগে, কাৰন লৰাটোও আছে, সিহঁতৰ মাতিবাৰি ইয়াত নাই জানো? ৰোৱা তলি।
আছে, আছে আপুনি হেৰি নকৰে চাগে।
উম।
মানে বিচাৰিলে তাই ৰাস্তাটোনো আছে ক'ত? সংযোগতোটো ৰাখিব লাগিব, কি বুলি বিছাৰি আহিব?
অ তাকে সেইবোৰ মানুহ বিলাকৰ আৰু কাণ্ড
উ সেইটোৱে মানুহৰ দিন কেতিয়া কেতিয়া কেনেকে কত পায়গে কোনেও নাজানে
উম উম তাকে দ তাৰপৰা ইটো দাদা হঁতৰ লৰাই মেট্ৰিক দিব হয় নে নহয়
অ', অ'।
অ', অ', সেই পুলিচ যে কৰে।
উম-উম।
অঁ! সিহঁত‌ও অঁ! সিহঁতৰো ল'ৰা এটা ছোৱালী এজনীহে।
নহয় ল'ৰা দুটা।
অ! ল'ৰা দুটা। ছোৱালী নাই?
ছোৱালী নাই।
উম-উম উম। তাকেহে তই কি কৰি আছ এতিয়া?
একো হোৱা নাই বহি আছো। আজি বতৰটো ঠাণ্ডা কালি হেই দিনৰ ৰাতি ভালকে শুৱা নহলে তাৰপিছত দিনত শুই ললোঁ ভালকে।
অঁ! কাৰেণ্ট আছিলে নে?
এ কাৰেণ্টৰ কথা কিনো কব কাৰেণ্ট দিনত গোটেই দিনটো ইভাৰ্টাৰ চলিলে চাৰ্জ নহল নহয় তাৰপৰা ব বতৰটো বেয়া হৈ আহিলে আৰু বতাহ আহিলে লাইনটো কাটি থৈ দিলে।
উম!
তাৰ পৰা কি কৰিব ইনভাৰ্টাৰ হয় চাৰে দহটামান লেকেহে চলিলে বা তাৰপৰা হে গুচি গ'ল নহয় চব তাৰপৰা লাইনো নাই আৰু কি কৰিব ছোৱালী উঠিছে গৰম মই বহি লৈ বিচি আছোঁ আৰু
উম!
তাৰপৰা লাইনটো এবাৰ ভুমুকে আহে ভুমুকে যায়।
আমাৰ এইফালেও হৈ আছে চব চবফালে নাই কালি। বহুত দেৰি পিছত এবাৰ উম
অঁ! তেজপুৰমাও বহুৱাবলে নিদিলে যে হূলস্থুল লাগিলে।
কেলে?
সিহঁতি হেৰি এইটো কি মানে বেছি পাৱাৰৰ সেইটো বঢ়াব নিদিয়ে। এই যোনটো এতিয়া আছে সেইটোতে বোলে সিহঁতেৰ লাইট-চাইট ফুটি যায়।
অঁ!
তাৰপৰা সিহঁতি আকৌ আমাৰ মানুহখিনি যে কিমান অসুবিধা পাই আছে, অশান্তি হৈ আছে সেইটো বুজা নাই নহয়।
অঁ!
আৰু ওচৰতো নহয় মানে অকমান দূৰে হয় কিয়নো ঘৰৰ ওচৰত বোলে আছে তেতিয়াও বেলেগ। তাৰপিছত তেজপমা আহিলে, জে চে বি আহিলে, চব আহিলে আহি আৰু উভতাই লৈ গ'ল তাৰ পৰা আজি আকৌ এতিয়া চব গোট খাই পেলাই হেৰিলৈ গৈ গৈছিলে। এইটো কি মোক বাঠি প্ৰতিতি
উম!
তাত গৈ পেলাই হেৰি কৰি